ঐ কি কৰি আছা?
এ আছো দে তুমি কি কৰিছা?
মোৰ গাটো ভাল নহয় আজি তোমাৰ গাটো ভালকে আজিহে ধুইছো মই বহুত দিনৰ মূৰত। মূৰ চূৰ ধুই কৰি আহি বহিছো। অ।
অ তোমাৰ তাহো কি হৈছিলে?
নকবা কি হৈছিল বুলি কলে এখন মহাভাৰত। আজিৰ পৰা তোমাৰ এক দেৰমাহ আগতে মই হেৰিয়ালে গলো ডিব্ৰুগড় গলো, ডিব্ৰুগড়ৰ পৰা লখিমপুৰ গলো, লখিমপুৰতো আকৌ নগাঁও আহিলো। নন এচি গাড়ীত মানে মই বহুত বতাহ ললো ন। অ মূৰ টো একদম মোৰ মানে এলাৰ্জি আছে ঠাণ্ডাটোৰ প্ৰতি আৰু মোৰ জল্দি কফ হৈ যায়। আৰু তলচিলটোতো মোৰ বহুত আগৰ পৰা আছে মানে ডিঙিটোটো হৈ যায় পিতিককে। আৰু নাকত এইটো চাইনাছৰ প্ৰব্লেম আছে মুঠতে গোটেই কেইটা ইমানেই ঠাণ্ডা বহি গল আৰু এণ্টিবায়টিক খাওঁ জ্বৰ উঠে ৰাতি ৰাতি আকৌ ভাল হয় আকৌ আহে, আকৌ জ্বৰ উঠে আকৌ ভাল হয় আকৌ আহে, তাৰপিছত মই তোমাৰ স্কুল এখনত কৰিব ললো তাত যাওঁতে স্কুটিত অহা যোৱা কৰোতে ডিঙিটোত অকন বতাহ লাগে সেইটো ফালৰ পৰা ডিঙিৰ বিষটো আৰম্ভ হল। হল হল হল একমাহ হৈ গ'ল তাৰপিছত এতিয়া ডিঙিত হোৱাইট স্পট পৰিব ললে। তাৰপাছত মই চাৰ্চ কৰি চাই গম সেইটো টনচিল ষ্টোন বুলি কয় আৰু বহুত বিষ হয় এক্স্ৰিম। জ্বৰ থাকে গাত। কফ হয়। তাৰপিছত হা? পিছে তেতিয়া মই যাম-যাম, তাৰপিছ মই নিজে যাম তুমি যাব নালাগে। না-না-না-না নালাগে, মই পাৰিম। একো প্ৰব্লেম নাই গাখীৰ মই লৈ আহিম তাৰপিছত হেৰি আ-ম-আ-ম আমি তোমাৰ আ-ম, তাৰপিছতে উম, ডক্তৰৰ ওচৰলৈ গ'লো, নগাঁওত এজনক দেখালো। ইয়াত বহুত ঔষধ খালো তেওঁ প্ৰথমে যি ঔষধ দিলে সেইকেইটাই মোক কাম নিদিলে, দুদিন পিছতে আকৌ গ'লো। যোনজনী ছোৱালীক সাতদিন পিছত যাব দিছে তে দুদিন পিছতে দৌৰি-দৌৰিলো আকৌ। তাৰপিছত তেওঁ এণ্টিবায়টিক বন কৰি ইঞ্জেকচন দিলে। এক্সৰে দিলে দিলে, আ-পেইনকিলাৰ দিলে তাৰপিছতে। এতিয়া আজি ইনজেকচন তিন নম্বৰটো ল লো, আজি চাৰি নম্বৰটো লমগে। তোমাৰ মানে লাহে লাহে ডিঙি স্পতটো নাইকিয়া হৈ গৈছে, মানে কমপ্লিট নাইকিয়া হৈ গছে মানে। এ মই বিলিভ কৰিব পাৰা নছিলো যে এইটো আঁতৰিব। এনেকে আ-মই যিমান ইউটিউবত চাও ন আমি মানে বগাখিনি এনেক কিহবাযি অত অতৰাই বা অপাৰেচন কৰিব, এনেকুৱা কিবা কিবি কৰি নাথাকে জানো? মোৰ মানে এইটো ডাউট ভয় বহুত আছিলে যে, মোৰ ফেচত সদায় এইটো থাকি যাব নেকি, কাৰণ আজি কেইদিনমানৰ আগলৈকেো নাছিলে হঠাৎ এসপ্তাহত মোৰ ডিঙিত এইটো বস্তু হৈ গ'ল টু, উইকত।
অ'।
মোৰ মানে ভয় যে, মই বেমাৰটো ভাল পাই গ'লো এই বস্তুতটো থাকি যাব নে বাত এতিয়া কমপ্লিট আ আকৌ আগৰ পিংক শ্বেডটো আহি গৈছে মানে সেইখিনি টনচিলৰ যিটো থাকে নৰ্মেল ন
হয়, হয় এই তোমাৰ চাগে তোমাৰ‌ ইনজেকচনটোৱে গোটেইখিনি বস্তু কামটো কৰিলে জানা। সেইটোৱে
গোটেইখিনি মানে গলাই দিলে ষ্টন কিটা গলাই দিলে, ত' আগত তাতে যিটো বস্তু ধৰক কফত ওলাই নাহে, এতিয়া কফটোৰ লগত সেইখিনি গলা বস্তুখিনি লাগি ওলাই আহিছে। কালিতো মই অ', গৈছোঁ কালিতো মই টুথ পিক এডাল ভৰাই অ' চৰি এয়াৰবাদচ কান যে, চাফা কৰে। সেয়া নতুন এডাল লৈ এনেকে ভৰাই দিছিলোঁ, তোমাৰ একদম লেটা হৈ লাগি আহিছে মানে তাত। কিন্ত প্ৰথম দিনা সেই চেইম কামটো কৰি মই দুখ পাইছিলোঁ, কিয় বিকজ সিদিনাখন হাৰ্ড হৈ আছিলে।
তুমি এটা কাম কৰিবা সেইবোৰ নুসোমাবা দেই নৰ্মেলি যেনেকে ওলাবলৈ দিয়া ওলাবলৈ দিবা সেইবোৰ নকৰিবা কেনেবাকৈ হয়তো যদি কপাল
কি কৰিছা খোৱা বোৱা কৰিলা? অহ অহ ককা ৰব। । অ পাইছো পাইছো হয় তুমি কি কৰিছা বুলি কলা?
মই এতি চাহ তাহ খালো তাৰ পিছত এতিয়া লাহেকে ভাত বনাব আৰু ভাত খাম আও
বেয়া নাপাবাচোন দেই ককা আহিলে মানে মই অলপ বস্তুটো ফচি গৈছো।
অ একো নাই - একো নাই অহ।
তোমাৰ গা কেনেকুৱা?
মোৰ গাত
কি কলা বতৰৰ ৰ'দ দিছে এ বিয়েত সহ্য কৰিব পাৰি আৰু মানে ইমানো গৰম নহয়।
ডাৱৰীয়া হৈ আছে বতৰ-
অ হয় নি ভালেই দিয়া বহুত ত' পাইছা গেবেন ন
এতিয়া গৰম হলে বহুত কষ্ট হয় ন
উম পৰীক্ষা শেষ হ'ল তোমাৰ
কচে হে্তুন এতিয়া মোৰ আজৰি ঘৰলে মই তোমাৰ পঁচিশ ছাব্বিশ যাম বুলি ভাবিছো পঁচিশ তাৰিখে আমাৰ ফেয়াৰৱেল আছে ফেয়াৰৱেলটো লৈয়ে যাম আৰু ভাবিছ
ৰেষ্ট পাইছা ইশজেকচন লবলৈ যাম অহ অহ
সেয়াই ঘৰলে মই চাবিছ তাৰিখলে যাবলৈ হেইটো চিৱৰ পঁছিছ তাৰিখ আমাৰ ফেয়াৰৱেল আছে ফেয়াৰ
ফেয়াৰৱেলত কি পিন্ধিম বুলি ভাবিছা
মলত যে মই শাৰী এখন চাইছিলো বাৰু
কি কালালৰ
শাৰীখন এতিয়া তাক কিয় তুমি কোৱাচোন মোক মই মোৰ শৰীৰটো মানে মোৰ টেকচাৰতোত মানে কেনেকুৱা শাৰী ভাল লাগিব তুমি সেইটো জানি ললে বেছি ভাল আৰু তোমাৰ মানে আৰু তোমাৰ মানে মই আগ
কোৱা
আৰু মানে মই ত বা আগৰ এখন ফটো দেখিছিলো পুলু শাৰী এখন কৈ আছো আৰু আগ ত বাও মই এখন ফটো দেখিছিল
মই শুনি আছো।
হেল্ল'। অহ তেনে শুনা। আগতে তোমাৰ মই এখন শাৰী মই তোমাৰ এখন শাৰীত ফটো দেখিছিলো আগতে ব্লু শাৰী এখনত। তুমি আপলোডো কৰি থোৱা আছা নেকি ইনষ্টাগ্ৰামত। ত কিটোব তোমাক কিন্তু বহুত ধুনীয়া লাগিছিলে শাৰী খানাত আৰু মই আৰু সে কৰি থোৱা আছিলে জানা মই বোলো কোনোবা এটে কাৰণ শাৰীৰ লগত
পিন্ধিব পাৰে আকলে ভাল লাগিব তো ব্লু কালাৰটো নহবা হোৱাইট। পিন্ধিব পাৰা। ব্লাউছ ব্লাউছ কেনেকা পিন্ধিম বুলি ভাবিছ শ্নিভলি নে শ্লিভ থকা
অ স্লিপলেছ
অ হাত কটা অ তেনেকুৱাত ভাল লাগিব
তাকে চাজেষ্ট কৰিবাচোন কেন পিন্ধিলে ভাল মই ইমান মানে আই দিয়া নাই
খাম বাৰু তোমাক
উম বাৰু বাকী তোমাৰো সেইখনো ফেয়াৰেল ফটোৱে নাছিল জানো
টি ফেয়াৰৱেল ফটোৱে
আচ্ছা বহুত ধুনীয়া লাগিছিলে দেই ফটো খন কিন্তু আৰু মানে চুপ কৰিছিলে তোমাৰ লগত বহুত চোত কৰিছিলে শাৰীখনৰ সৈতে মানুহজনী অহ সেইটোৱে তাকে ইমান গৰম গৰমত এইবোৰ কিবা কিবি কৰিবলে ইমান অশান্তি নহয় বহুত কষ্ট হয় চাৰ কিবা কমফৰ্টেবল কিবা হ'লে ভাল আৰু
ওলোৱা মানুহে ভাল ন
সঁচাকে ভাল দে হৈ গ'ল দৰকাৰ হ'লে ঠিক কৰি ল'ব পাৰে‌ সেইটোৱে। তাকে, বাকী এতিয়া ঘৰৰ মা দেউতাহঁত তোমাৰ, মই এতিয়া বৰ্তমান একজাম এটা আছে তোমাৰ জুলাই, ঠিক আছে, জুলাই ফ্ৰষ্ট ওইকতে, একজামটো পিছতহে মই ভাবিব পাৰিম এতিয়া কোনফালে কেনেকে যাওঁ, আ, যাম, যাম।
ৰ'বাচোন ৰ'বা, ৰ'বা, ৰ'বা কেই তাৰিখ পৰিছে জুলাই? পালেহিয়ে
অ', পালেহিয়ে।
পঢ়িব লাগিছিল নহয়
তাকে, পঢ়িব লাগিব।
ন, ন, পোন্ধৰ দিন মানহে আছে, পোন্ধৰ দিনো নাই।
পোন্ধৰ দিন নাই এ, তোমাৰ মোৰ হাতত বুলি ক'বলৈ গ'লে মোটামুটি দচ দিন আছে, দচ দিন ভালকে পঢ়ি দিব লাগিব হৈ যাব। আগতে যিখিনি পঢ়িলোঁ সেইখিনি ৰিভিজন কৰিব লাগিব, আৰু কৰিব লাগিব হৈ যাব আৰু ইমান চিন্তা নাই বাৰু, তেনেকে
উম, মই পাহৰি গৈছোঁ
তাকে, মই মানে আমে। খেলিবলৈ মাত। মানে এখন বেলেগ এখন ইউনিভাৰ্চিটি বেছি ফকাচ কৰিছো মানে এখন ইউনিভাৰ্চিটিতকে।
কোনো নাই ন। তুমি কেনেকে ক'ব পাৰিবা যে বেলেগ ইউনিভাৰ্চিটিৰখন কুৱেশ্যন পেপাৰ এবাৰ ইজি আহি যাব। তুমি পঢ়িবানে সেইটো কথা কবা, আৰু এইটো বহুত মূখামিৰ কথা যেতিয়া নপঢ়ি পেলাই কৈ থাকে মই এইটো কাৰণে এনে প্ৰিপেশ্যন কাৰণে এপ্লাইহে কৰিছিলো মই বেলেগ এখননৰ ধান্দাতে আছোঁ ন। ষ্টুডেন্ট লাইফ এইটো নহয়, এটাৰ পৰা ওলালে লগত লগত ইটোত লগা সময় যোৱাই থাকি নিজক পিছোৱাই থাকিলে মই কাইলৈ পঢ়িম নাই মই এইটো পঢ়িম ন ৰং উম সেইটো ভুল কথা বেলেগ এখনৰ কাৰণেহে কি প্ৰিপেয়াৰ কৰি আছা বেলেগ এখনক। চবে প্ৰিপেয়াৰ কৰি আছে সেইখনত এক্সাম দিব কাৰণে মই যিমানক সুধিলোঁ কাৰণ সেইখন ইজি বুলি ভাবে কাৰণ সেইখনত ফ্ৰিছ কম বুলি ভাবে টো হেইখনত কিমান কিমান ল'ৰা ছোৱালী আহিব দিবলৈ কম্পিটিচন কিমান হাই তাত পেপাৰ ইজি হ'লে আমাৰ কাৰণে বেয়া হে বিকজ য'তেই পেপাৰ ইজি ত'তেই কম্পিটিচন হায়।
সেইটোৱে ভাল চেকেলিনত চবতে আৰু শোভেছাৰ হাঁহে।
তোৰ নিজৰ যে। বেয়া হয়লট তোমাৰ নিজৰ জেগা হয় তুমি তাৰ আনডাৰত পৰা তুমি চিট ল'বলৈ আৰু ভাল তুমি যি তাৰ কাৰণে এতিয়া প্ৰিপেয়াৰ নোহোৱা দহ পোন্ধৰ দিন ভালকে আৰু অলৰেডি আগতে পঢ়ি থৈছা পঢ়িব হৈ গ'ল মই পাহৰি গলি একেবাৰে জুলাই চাৰি তাৰিখে যে পৰীক্ষা আছে। মই নহ'বা তোম মই এনেকে না একেবাৰে কম টাইম, একেবাৰেই কম টাইম। পঢ়িব হ'ল
হল পঢ়িম আৰু
উম উম দিয়া হ'ব দিয়া হ'ব দিয়া বোলো
অ ঠিক আছে বাৰু দিয়া হ'ব